আহ, কি কৰি আছা?
এয়া আছো এনেই, মেগী খাই আছো, তুমি?
অ' মই বহি আছিলো, অ' অকমান। এনেই ঘৰতে।
অ' বাকী খবৰ খাতি ভালেই?
অ' খবৰ খাতি ভালেই বাৰু, বেয়া নহয়। ঠিকঠাক চলি আছো আৰু।
অ', বাকী এতিয়া কি কৰি আছা?
মই বিচনেচ, এটা কৰি আছো, কৰিম বুলি ভাবি আছো।
কিহৰ?
হম?
কিহৰ?
এ এনেকুৱা লোকেল মুৰ্গীৰ ফাৰ্ম এখন খুলিম ধৰ। উম উম।
লাভ আছে, কিন্তু গাহৰি খুলিব পাৰিলে বেছি ভাল।
অ' গাহৰি খ খুলিব পাৰিলে ভাল আছে, গাহৰিত মা গাহৰি দানা পানীও বহুত খৰচো আছে বাৰু।
সেইটো হয়, আৰু তাতে গাঁৱৰ অঞ্চলত অলপ দিগদাৰো হয়।
অ' সেইটো হয় বাৰু একদ আমাৰ চাপৰি ফালে খোলিব ভাল হব।
উম।
উম গাঁাহৰটো। উম, পিছে তোমাৰ বিজনেছটো কেনেকুৱা চলি আছে? এ আচাৰৰ বিজনেছটো যে আছিলে।
মোৰ আচাৰ ঠিকেই চলি আছে বাৰুতে।
উম।
আচাৰতো মায়ে কৰি আছে বেছিকে, মই সেই হাতত কাম মানে কাপোৰ, অৰ্ডাৰবিলাক লওঁ যে।
অ' আৰু ছবি তবি আকা ন' তুমি?
অ' ছবিও আঁকো মাজে সময়ে। তাৰপিছত আকৌ, দেউতাও সেয়া খেতি বাতিতে লাগি আছে।
অ' আচ্ছা, উম, উ, উম। অ' মানে ছবি এনেই কিমানকে লোৱা এখনত?
ছবি মানে আ পেঞ্চিলবিলাক যোনবিলাক পেঞ্চিলৰ সৈতে অঁকা হয় স্কেটছবিলাক, সেইবিলাক ষ্টাৰ্টিং হয় ওৱান থাউজেণ্ডৰপৰা।
অ' ওৱান থাউেণ্ডৰপৰা ন'?
অ' এহেজাৰৰপৰা আৰম্ভ হয় মানে ছবি এখন এফ'ৰ ছাইজৰ হ'লে দামটো বেছি পৰে আৰু।
অ' ধুনীয়াকৈ ফ্ৰেম চেম বনাই দিয়া ছাগৈ ন'?
অ' ফেম চেম বনাই কৰিয়ে কৰে।
উম।
মানে সেই আৰু নহ'লে নিবিলেগেযে পইচাটো কম হৈ গ'লে।
অ' এই পিছে তোমাৰ বিয়াৰ কাৰণে যদি তোমাক এই আলু, পিয়াজ তাৰপিছত এনেকে নহৰু চহৰু লাগিলে মোক কনটেকট কৰিব পাৰা।
অ' তোমাৰ আছে নেকি?
অ' আছিলে। সেয়াই পিয়াজৰ আছিলে বিজনেছ এটা সৰু সুৰা আকৌ। এ, আৰু আলু এনেকে বিয়াই চিয়া অৰ্ডাৰ পালে দিওঁ আৰু ধৰ।
অ' দিয়া জনাম তেন্তে, মোৰ ভণ্টিৰ বিয়া হ'বলগীয়া হৈ আছে নহয়।
অ' ভণ্টিৰ পিছতে যাব তোমাৰখন হ'ব ন'?
মোৰখনৰ কথা ভবা নাই বাৰুতে।
অ' আচ্ছা। উ, হ'ব, মোক ক'বা তুমি আলু পিয়াজৰ লাগিলে।
অ' তোমাকো এনেকে আচাৰ চাচাৰ লাগিলে ক'বা।
অ' হ'ব মোক লাগিব মোক আচাৰ চাচাৰ, হ'ব এই ঘৰত খাবলৈ হ'লেও লাগে ন'।
উম, আমাৰ আচাৰটো ভালেই বাৰুতে।
অ'।
চব ঘৰুৱা সামগ্ৰী দিয়ে বনোৱা হয় যে।
অ' আচ্ছা আৰু আচাৰ এইটো আচাৰ মানে যোনটো ধৰ অ' গাহৰিৰ আচাৰো বনাব পাৰি আজিকালি। অ' আৰু চিকেনৰ অ' ব্ৰইলাৰ আৰু মুৰ্গীৰ আচাৰ বনাই নহয়।
অ' সেইবিলাক খাই বেছি ভাল লাগে বাৰুতে, কিন্তু সেইয়া আমাৰ ঘৰত মানে বনোৱা ইমান এটা হোৱা নহয়, কেতিয়াবা বনাই আৰু।
অ' অৰ্ডাৰ থাকিলে ন'? অ' মোক এই লাগিছিলে ধৰ এনেকুৱা ব্ৰইলাৰ ব্ৰইলাৰৰ আচাৰ এটা, মানে বিয়াৰ কাৰণে দাদাৰ
অ' ক'বা কেনেকুৱা কিমান লাগে।
অ' হ'ব মই কম তোমাক অ' অ'। ভাতৰ ওচৰতে ধৰ আচাৰ অকনমান হ'লেও দিয়া কাৰনে ভাল লাগে ন'?
উম, তাতে মাংসৰ আচাৰ হ'লে আৰু বেছি ভাল লাগিব।
অ' তেতিয়া ধৰ অলপমান ষ্টেণ্ডাৰ্ডটু হয় ন' অলপ হেইকাৰণে।
উম।
উম কুমাৰ
বাকী কেনেকুৱা চলিছে এতিয়া খেতি কৰিছা বুলি শুনিছিলোঁ
অ', এই খেতি কৰি আছো এবা ধানৰ ৰুইচিলো এনেকে বৰা চাউল জলপনীয়া চাউল এতিয়া বৰা চাউলতো ধৰ অ', লাগিব আমাৰ অ', বহাগৰ বিহু কাৰণে
ভালেই কৰিছা আমাৰো এইবাৰ লগাইছে বাৰুতে ধানৰ খেতি কৰিছে দেউতা এইকেইদিন গৈয়ে আছে বাৰোতে হাজিৰা মানুহ লাগি আছে যে
উম, সেইটোয়ে আৰু ভাবি আছোঁ আমাৰ দুৰ্গা পুজাত এখন দোকান দিওঁ বুলি ভাবি আছোঁ
কিহৰ দোকান দিবা?
এনেকুৱা ধৰ খেলা বস্তু আৰু জেলেপি এনেকুৱা জেলিপি বনোৱা দোকান এখন ধৰ
অ', আমাৰ এই তিনিআলিতে দিব পাৰা
অ', তিনিআলিকে দিব পাৰিম অ', সেইটো আৰু মিঠাই বনোৱা
উম, যদি ভাল মিঠাই বনাব পাৰি তেতিয়াহ'লে মানে দামটোও বাঢ়িব
অ', সেইটো অ', সেইটো হয়।
সেনেকে কৰিব পাৰা বাৰুতে
মিঠাই বনালে বুলি ক'লে এনেকুৱা ধৰ জেলেপি বনাব পাৰি পূজাত জিলিপিতো ভাল চলে
আৰু মানে ফাষ্ট ফুডৰ দোকানো দিব পাৰা কিন্তু। আজিকালিটো সেইবিলাকে বেছিকে চলে।
অ', তেনেকে ধৰ চাওঁ, চাওঁ।
অ', চাওঁ, চাওঁ, ম'ম', ফুচকা
অ', আৰু ধৰ লুচি আৰু ঘূগোনি
উম।
অ', সেইবোৰ দিব পাৰি।
খুলিলে ক'বা একেলগে খুলিব পাৰিম।
অ', হ'ব হ'ব তুমি বনোৱা কৰাত কৰিব পাৰিবা ধৰা।
উম।
হ'ব মই ক'ম তোমাক নিশ্চয়। উম।
বাকী দোকান ঠিকে চলি আছে।
অ', দোকান ঠিকে চলি আছে বাৰু ঠিক থাক।
দোকান।
এতিয়া কি, কি পায় দোকানত? ধৰা আলু পিয়াঁজ কাৰোবাক
সেই মোৰ দ পায়
ঠিকে আছে তেন্তে আমাৰো সেই সেনেকে দোকান এখন খোলা হৈছে আৰু গেলামালৰ।
অহ।
তাত চব বস্তুৱে পোৱা যায় আগাৰতে।
অ', আচ্ছা। ভালেই বাৰু গেলামালৰৰ দোকানত লাভো আছে।
অ', আমাৰ ওচৰে পাজৰে সেনেকে নাই যে।
অ', গেলামালৰ দোকান নে? চাইদতে তুমি সৰু সুৰা ফাৰ্ষ্ট ফুডৰ পকুৰী, ঘুগুনি এনেকুৱা দোকানো খুলিব পাৰা।
অ' এই সন্ধিয়া সময়ৰ কাৰণে ন।
অ' তাকে
কিন্তু, সেইয়া ঠাণ্ডা দিনত বস্তুবিলাক বেছিকে যায় গৰম দিনত নষ্ট হৈ যায়।
অ' গৰম দিনত বহুত নষ্ট হয় বাৰু ধৰ।
সেইটো কাৰণে মানে খোলা হোৱা নাই।
উম, গৰমো বহুত পৰিছে।
উম, তাতে গৰমো বেছি আৰু ইমান বানপানী। বেমাৰ আজাৰ ইমান হৈছে ন।
বানপানী হৈছে আমাৰ এতিয়া বহুত আৰু
কিন্তু আমাৰ এইফালে নাই হোৱা। কিন্তু, এইটোয়ে বেয়া হৈছে চ'ব জোগা এটা হৈছে খণ্ড বিৃষ্ট যি কাৰণে আমাৰ ইয়াত হোৱাই নাই।
অ' এতিয়া খণ্ডবৃষ্ঠি হৈ আছে আমাৰ ধৰ যেনেকে ধৰ এতিয়া আমাৰ গছ পুলি ৰোপন কৰিব লাগে আমি। হয়নে আমি ভাবি আছোঁ, মই তোমাৰ যদি তুমি যদি আগ্ৰহী আমাৰ লগত কৰিবলৈ আমাৰ এই যোনটো পথাৰৰ ৰাস্তা
অ' তাত পাৰি কিন্তু কৰিবলৈ।
তাত আমি গছ পুলি কমেও পঞ্চাশ, ষাঠিৰ জোপা মান ৰুই দিম বুলি ভাবিছিলোঁ।
অ' যুৱক সংঘৰ দ্বাৰা নেকি?
অ' হয় বাৰু তেতিয়া ধৰ মানে খেতি কৰা মানুহবোৰো বহিবলৈ অলপমান চাৰহ পাব।
অ' সেইটোও হয় বাৰু। তেওঁ মানে ৰাস্তাটো গৈও ভাল লাগিব তেতিয়া।
অ' সেইটো হয় বাৰু ৰাস্তাটো ভাল লাগিব গৈ।
আৰু এইফালে তাতে আমাৰ এইফালে তাতে আমাৰ পিকনিক হোৱা জেগাও বনি গৈছে ন এতিয়া।
অ' আমাৰ অ' এতিয়া বেছিয়াটো এতিয়া কাঞ্চনজংঘা স্পট বুলি ক'ব আৰু পাই ধৰ
মানে এইটো ৰাস্তা দিয়ে তোৰ যায় মানুহ বিলাক বেছিভাগ, গতিকে এইটো ৰাস্তা ভাল হ'লে আমাৰে ভাল লাগিব।
অ' সেইটোৱে তাত ধৰ আমাৰ ৰাস্তাটোত লগাম বুলি ভাবিছোঁ শাল ধৰ শাক গছ আৰু ধৰ আহঁত গছ, আহঁত পুলি।
অ' সেনেকে পাৰি গোট গোটেই আমাৰ বিহগুৰিলৈ যোৱা ৰাস্তাটো যেনেকে গোটেই গছ গছনিয়ে ভৰ্তি হৈ থাকে। সেনেকে আমাৰ টো ৰাস্তাও যদি হৈ যায়। তেতিয়াহ'লে মানে ৰাস্তাটোত গৈও শান্তি লাগিব।
উম, সেইটো হয় বাৰু আৰু মই ভাবি আছোঁ। এনেকে আমাৰ পথাৰত ধৰ মাটি আছিলে, এই লিচু বাগান এখন খুলি দিম বুলি ভাবি আছোঁ। লেচু পুলি অলপমান লগাই লগাম বুলি।
অ' পাৰি কিন্তু এইবাৰ আমাৰ লিছু বহুত নাম আহিছে নহয়।
অ' সেইটো হয় বাৰু অ' অসমৰ দিছোঁ জীয়াই টে পাইছে ন। তেজপুৰ লিছু বুলি ক'ব লাগিব।
আহ তেজপুৰত লিছু বাৰুতে কিন্তু সেয়া আমাৰ এইখিনি জেগা ইমান ভাল নহ'ব নেকি কৰিবলে?
অহ'
মানে লিছু কাৰণে ঠাণ্ডা জেগা লাগে ন।
অ' সেইটোৱে হয় বাৰু আৰু তেজপুৰ লিছু অ' তেজপুৰত লিছু আমাৰ এজন বহুত ডাঙৰ এ বিখ্যাত এজন মানুহে লগাই থৈ গৈছে ধৰ।
অ' নামটো কিনো?
তে তেওঁ নাম আছিলে। পাহৰিছো ধৰ অকমান মই। অ'। পাহৰিছিলো নামটো কিবা এটা আছিলে মই মনত পৰিলে কম। বাৰু। সেইটোয়ে আৰু তেওঁ ধৰ কলকাতাৰ পৰা আনিছিলে
কলকাতাৰ?
অ', হয় বাৰু আমাৰ অ', তেজপুৰৰ লিচুৰ নাম ধৰ বহুতো আছে বৌম্বে লিচু ধৰ।
অ', মই আজিহে গম পাইছোঁ দেই।
অ', হয় নেকি? অ', তেওঁ তেজপুৰৰ নিচুটো আমাৰ অ', ঊনৈশ তেইশ চনৰ আৰু ঊনৈশ চৌববিশ চনৰ ভিতৰত অ' অ', পদ্মনাথ গোহাঁই বৰুৱাই তেজপুৰত বিভিন্ন জাতৰ লিচুৰ গছ ৰোপন কৰিছিল। অ', মনত পৰিলে মোৰ এতিয়া পদ্মনাথ গোহাই বৰুৱা।
অ', বৰুৱা মানুহ ন?
অ', গোহাঁপক আমাৰ তেওঁৰ ধৰ বহুত অৱদানো আছে পদ্মনাথ গোহাঁই বৰুৱা।
উম।
অ'। তেজপুৰৰ লিচু প্ৰথম খেতি কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাদেৱে।
তেওঁৰ কাৰণে এতিয়া আমাৰ তেজপুৰখন বিখ্যাত হৈছে।
অ'।
অসমখনতো বিখ্যাত আছিলে চাহ খেতি বাবে, এতিয়া লিচুৰ কাৰণেও বাঢ়িছে ভালেই হৈছে বাৰুতে।
অ', আৰু ধৰ পদ্মনাথ গোহাঁই বৰুৱা আছিল অ'। তেজপুৰ পৌৰসভাৰ অহ অসমীয়া অধ্যক্ষ আছিল। মানে ধৰ চেয়াৰমেন আছিলে।
উম।
সেইটো আৰু তেওঁ বহুতো হেৰি আছিলে আৰু ধৰ
তোৰ বহুত লোকচান হৈছে আম খেতিটো এইবাৰ বাহিৰলৈ যাব নোৱাৰিলে ন।
অ', আমৰ ওপৰতো অ' হয় বাৰু আমি ধৰ আমৰ ওপৰতো অলপমান ধৰ অলপ ভাল চকুৰ দিব লাগে।
উম, কাৰণ আমত এবাৰ বহুতো কেমিকেল জাতীয় মানে কীট পতংগ নাশ ক দ্ৰব্যবিলাক দিয়াৰ কাৰণে আমবিলাক বহুত বেয়া হৈ গৈছে। আৰু সোনকালে বাঢ়িবৰ কাৰণে ঔষধ দি দিছে ন তাত?
অ'।
সেইটো কাৰণে আমবিলাক বহুত বেয়া হৈ গৈছে। এইবাৰ যাতে ভাল কৰে আৰু নহ'লে জাপানেতো মানাই কৰি দিছে এইবাৰ।
অ'।
উম, আম খেতি। এইবাৰ সেইটো কাৰণে আমাৰ আমৰ দামটো ইয়াত কমি গৈছে।
অ', আৰু ধৰ আমাৰ লিচুত আছে ধৰ ভিটামিন চি আ ধৰ ফাইভাৰ আৰু পটাছিয়াম আছে। আৰু আৰু বিভিন্ন অ' এন্টি অ', এনে এনেকে কিবা বহুতো আছে বৰ তেজপুৰৰ লিচুত পাহৰিছো মই। মানে তেজপুৰৰ লিচু বুলি নহ